হেল্ল'। হেল্ল'।
কি কৰি আছা?
অ', আছোঁ ৰ'বা আৱাজটো শুনি আছা ন' মোৰ?
অ', পুৰা ভালকে।
শুনি আছা ন'? এ নেটৱৰ্কৰ প্ৰব্লেম দি আছে মানে অলপ।
অ', মোৰতো ঠিকে আছে নে ছাউণ্ড?
অ', অ', আহি আছে দিয়া।
উম, উম।
বাকী খবৰ পাতি কেনেকুৱা তোমাৰ?
খবৰ খাতি ভালে ৰ'বা, তোমাৰ কেনেকুৱা?
এই আছোঁ আৰু বতৰটো এনেকে বৰষুণ দিয়ে ৰ'দ দিয়ে।
বতৰটো বৰ বেয়া কৰিছে দে এই বৰষুণ দিয়ে এই ৰ'দ দিয়ে। ঘৰৰ পৰা ওলাম বুলি ভাবিলে ছাতি লৈ যাওঁ নে নেযাওঁ?
এই দুইদিন পুৰা ৰ'দ দিলে আৰু বৰষুণ দি আছে এই কেইদিন।
অ', পূৰা ৰ'দ মানে বহুত ৰ'দ পৰিছিল আৰু বৰষুণ কমকেহে দিছে নেকি ৰ'দৰ হেৰিত? তুলনাত।
অ', এই দিপৰীয়া দিপৰীয়া অলপ অলপ দি আছে এইকেইদিন।
অ', সেইকাৰণে খেলা ধূলাও হোৱা নাই আকৌ বাহিৰত।
অ', খেলিব যোৱা নাই নেকি?
এ নাই খেলিব যোৱা নাই বৰষুণ বতৰত ফিল্ড টিতি আছে একদম। তুমি গৈছা নেকি?
নাই যোৱা ৰ'বা এনেই হ'লে আবেলি হ'লে ওলাই জাও অলপমান ফিল্ডৰ পিনে।
অ', এনে কি খেলানো ফিল্ডত?
এ ফুটবল চুটবলেই খেলোঁ বেছিকে।
অ', এনে এইকেইদিন ফুটবল খেলিছিলা নে ক্ৰিকেট?
অ', ফুটবলেই খেলি আছিলোঁ ক্ৰিকেটটো মাজে মাজে কেতিয়াবা খেলা হয়।
অ', আমাৰো এই ফুটবল খেলা হৈছিলে এ কেইদিনমান আগতলৈকে চলি আছিল ফুটবল খেল কিন্তু এই বৰষুণ দিয়াৰ কাৰণে বন্ধ হৈ গ'ল আকৌ।
তুমি ফুটবল খেলি ভাল পোৱা নেকি?
ফুটবল খেলি ভাল পাওঁ মই। মই কিছুমান টুৰ্ণামেণ্টতো জইন কৰিছিলোঁ।
তে।
অ তাৰিত হলে প্ৰাইজো পাইছো তুমি পিছে ক্ৰিকেটত খা একুৱা টুৰ্ণামেণ্ট চৰ্ণামেণ্ট খেলা নেকি?
নাই মই এনেই টুৰ্ণামেণ্ট সেনেকে নেখিলো ফ্ৰেণ্ডৰ লগতে আৰু বন্ধুৰ লগতে। গধূলি হ'লে অলপ ওলাই যায় সেনেকেই খেলোঁ আৰু।
গধূলি কিবা একদম টাইমিং ফিক্স মানে তোমালোকৰ?
নাই এনেই লগৰ কেইটাই ফোন কৰিলে। ফ্ৰী আছে যদি ওলাই আহা খেলোঁ, সেনেকৈ।
অ এনেই কিমানজন মান লগৰ লগ হৈ খেলা?
আমাৰ ইয়াতে হয় দহ বাৰজনমানান।
দহ বাৰজন মান ক'ত? সেইফালে হেৰি কোনফালে পাঞ্জাৱৰীফালে।
অঁ অঁ ইয়াতে।
অ আমাৰ এইফালে খানাপাৰা ফিল্ডত খেলে ভেটেনেৰী ফিল্ডখন যে।
অ আমিও মাজত আগতে গৈছিলো আগতে দুই বছৰ মান আগতে সনেকে লগৰ বিলাকৰ লগতে।
তাৰপিছত তাতে কিবা কাম চলিলে ফিল্ড চিল্ গোটেই খান্দি চান্দি একদম খতম কৰি দিলে।
উম আৰু কিবা কিবি চলিও থাকে ন তাতে প্ৰগ্ৰেম।
অ আহ সেইকাৰণে মাজে মাজে বন্ধও হৈ যায় খেলা। এনে কিন্তু তাতে ফুটবল খেলিবৰ কাৰণে বহুত ভাল কিন্তু।
অ অ ফিল্ডখনো ডাঙৰ আছে।
ফিল্ডখনো ডাঙৰ আৰু তাতে ল'ৰা ছোৱালী বেছিভাগে আহে ন। সেইকাৰণে কোনোবা যদি লগৰ চগৰুো নাহে তেতিয়া তাহাঁতৰ কোনোবা এজনক সোমাই দি পেলাই আমে খি থাকিব পাৰি।
অ আবেলি হেলি হয় বহুতখিনি মানুহ তিতা।
অ ৰাতিপুৱা সময়তো হয় ৰাতিপুৱা সময়ত তাতে খেলিবলৈ যায় খোজ কাঢ়িবলৈ যায় দৌৰিবলৈ যায় এক্সাৰচাইজ কৰিব যায়।
অঁ অঁ। বাকী ক্ৰিকেট চোৱা নে নাই তুমি?
ক্ৰিকেট চাও মই। কিন্তু ক্ৰিকেটতকৈ বেছি ফুটবলহে চাওঁ এই ৱৰ্ল্ড কাপ চলি আছে চাইছেনে নাই?
অঁ অঁ চাই আছোঁ ৰ'বা।
এ ৰনাল্ডো পেচৰা ওলাই গ'ল বেয়া লাগিছে দেই।
উম এ সুপাৰ এইটৰ মেচ হব।
অ অ সেইটো চাব লাগিব। বাকী ক্ৰিকেট কিমান দিনৰ পৰা খেলি আছা তুমি?
এনে ইমান খেলা নাযায় আৰু আজিকালি টাইমো পোৱা নাযায় ন এনেকে। পঢ়া শুনাতটো লাগি থাকিব লাগে। মাজে মাজে কেতিয়াবা বন্ধ লৈ কেনে যাওঁ আৰু।
পঢ়া শুনাৰ কাৰণে আজিকালি খেলা ধূলা চবৰে বন্ধই হৈ গৈছে। এয়া তুমি ভাবানে? খেল থাকিলে শৰীৰৰ কাৰণে ভাল কিন্তু এক্টিভিটি এটা হৈ থাকে শৰীৰৰ।
ভালে থাকে।
অঁ।
এনেতো মানুহৰটো আজিকালি জিম চিম গুচি যায় কিন্তু ৰেগুলাৰ যদি খেলা ধূলা এইবোৰ কৰি থাকে তেতিাহ'লে জিম চিম নগ'লেও হৈ যায়।
উম স্বাস্থ্যটোও ভালে থাকে আজিকালি।
স্বাস্থ্যটো ভালে থাকে আৰু দৌৰা দৌৰি কৰিলে অলপমান হেল্থৰ কাৰণে বহুত ভাল আৰু।
সময়সীমা বান্ধি লৈ কৰিব পৰা যায়, পঢ়া-শুনা এইবিলাক মিলাব পাৰি। কিন্তু
যদি। অ সেইটো হয় আজিকালি আকৌ নত নতুনকে নিয়ম চিয়ম বনাই লোৱা হৈছে ন, দুপৰীয়া শুৱা, ৰাতিপুৱা দেৰিকে উঠা।
ৰাতিও দেৰিকে শুৱা মোবাইল চাই। এনেই এঘণ্টামান খেলিলে ভাল ডেইলি আৰু।
ডেইলি এঘণ্টামান খেলিলে বহুতে ভাল। আৰু একজাম-চগজাম থাকিলে নেখেলা সেইটো বেলেগ কথা।
উম।
কিন্তু এক্সাম নাথাকিলেও কিছুমানে ঘৰতে আজিকালি আকৌ মোবাইলটোতে চব খেলি থাকে ন গেম-চেম।
অঁ আজিকালি অনলাইন গেমিঙো কৰি থাকে বহুতখিনি।
অ অনলাইন গেমিং খেলাৰ কাৰণে কি হৈছে অফলাইন যোনবোৰ ম ক্ৰিকেট, ফুটবল বা আগত যোনবোৰ গাঁৱৰ ছাইডত খেলা গৈছিলে সৰুতে। এইবোৰ বেছিভাগ নাইকিয়াই হৈ গৈছে খেলা।
উ আজিকালি গাঁৱলীয়া অঞ্চলত থাকেই কিন্তু খেলা পাতিটো অলপ বেছিকে চহৰ অঞ্চলতকে।
অ সেইফালে থাকে সন্ধিয়া সময়ত সেইফালেতো থাকেই ল'ৰা-ছোৱালী ওলাই যায়। খেলে তুমি যদি গাঁও চাইডত ফুৰিবলৈ যোৱা তেতিয়া তুমি দেখা পাবই।
উ তুমি এনে টুৰ্ণামেণ্ট খেলা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব খোজানে?
খলিব খুজো কিন্তু সিমান, অ চান কোৱালিফাই হোৱা নাই এতিয়ালৈকে সিখিনিলৈ এনে নৰ্মেল
এনেই তুমি ক'চিং-চ'চিঙো লোৱা আছে নেকি ক'ৰবাত?
লৈছিলোঁ এতিয়া বন্ধ কৰিলো লোৱা। হায় ছেকেণ্ডৰীলৈকে লৈছিলো। তাৰ পিছত
উম।
কলেজ অহাৰ পিছ বাদ দি দিলো আৰু মানে হাই ছেকেণ্ডাৰী কিন্তু একজামৰ পিছতে বাদ দিছিলো।
কিবা প্ৰব্লেম হৈছিল নেকি?
হায়ছেণ্ড এক বুলি তাৰপিছত আৰু জামো আছিলে পৰি গ'ল আৰু। কৰি দুখ খেলা ধূলা এইবোৰ কৰিব গ'লে কিবা যদি বেছিকে দুখ য়াৰ হৈ যাব, সেইকাৰণে ক'লে তই খেলাটো বাদ দে পঢ়া শুনাত মন দে।
অ অ তোমাৰ মাতটো বজি বজি আহি আছে, কিবা হৈ আছে নেকি নেটৱৰ্কৰ প্ৰব্লেম।
অ এইটো এতিয়া ঠিকে আছেনে?
অ অ আহি আছে দিয়া এতিয়া।
অ এইটো জিঅ'ৰ এনেকুৱাই ন নেটৱৰ্ক
উম অলপ আজি প্ৰব্লেম দি আছে কিন্তু।
বতৰ বেয়া হ'লে কিবা জিঅ' নেটৱৰ্কটোৱে প্ৰব্লেম দি দিয়া।
উম আজি বৰষুণ দিছে ন, তোমাৰ-তোমালোকৰ পিনেও?
আমাৰ পিনে বৰষুণ দিছে। অলপমান দিছিলে বেছি দিয়া খালে বতৰত, শুনিছা?
উম, উম। উম, উম।
অ।
কি এতিয়া তুমি কি পঢ়ি আছা?
মই এতিয়া বৰ্তমান থাৰ্ড চেমৰ এক্জাম দিছোঁ। ৰিজাল্ট অহা নাই এতিয়ালৈকে ৰখি আছোঁ।
অ', পৰীক্ষাটো কেনেকুৱা হৈছে?
পৰীক্ষা ভালে হৈছে। এতিয়া বাকী মাৰ্কছৰ মাৰ্কশ্বিটখন দিলে গম পাম আৰু, কি হয়।
ইমান টান নহয় দিয়া ডিগ্ৰী, পাছ কৰিব।
হয় সেইটোৱে আগতে ডিগ্ৰী জইন কৰাৰ আগতে চবেই কৈছিলে। টান নহয়, টান নহয় বুলি তাৰপিছত মানে বেছি টান নহয়, এনে যদি মানে ক্লাছ ৰুমত যদি মন দিয়া যায়, বা বুকখন যদি ঘৰতে পঢ়ি লোৱা যায় তেতিয়া এক্জাম তা দিবলৈ সহজ হৈ যায়।
ইমান এটা নপঢ়িলেও হৈ যায় আৰু।
সেইটো হয় কিন্তু।
উম।
ত চেন বিলাক আহে, মন কৰিছানে
তোমাৰ মাতটো বজি-বজি আহি আছে, কি কৈছিলা বা?।
আ ৰ'বা, এতিয়া শুনা পাইছা?।
অ', অ', আহি আছে।
বোলো এ, ডিগ্ৰী বেছিভাগ ক্লাছ ভেলপ্-ইভেনৰে কিতাপৰ কুৱেশচন নিচিনা নহয় ন।
অ', আজিকালি নতুন-নতুন চাবজেক্টো এড কৰিছে ন তাতে।
এড কৰিছে কিন্তু পলিটিকেল ছাইন্সখনত বেছিভাগ সেই টুৱেল্ভৰ কুৱেশ্যন এনচাৰে পাইছোঁ মইয়ো।
অ', অ। সেই, ডিগ্ৰীটো সেনেকাই আৰু। টুৱেল্ভৰ যিখিনি পঢ়িছা সেইখিনিৰে অলপমান এক্সপেনচন বা কিবা এটা। অলপমান লেভেলটো আপ কৰি কিনে। আগৰখিনিৰ দৰে থাকে আৰু।
অ। তোমাৰ হেৰি এক্জাম-চেগ্জাম কিবা চলি আছে হেৰি হ'ল শেষ হ'ল কি?
অ', আমাৰো ছিক্স চেমটো খতমে হ'ল। ৰিজাল্টটো দিব বুলি শুনি আছোঁ এইকেইদিনতে, কিন্তু অহা নাই এতিয়ালৈকে।
অ। আমাৰতো ফাৰ্ষট চেমৰেও ৰিজাল্ট দিয়া নাই ছেকেণ্ড চেমৰো দিয়া নাই। থাৎ‌ ছেমৰো নাই।
অ ফাৰ্ষ চেমতটো অলপমান টাইম লৈ সিহঁতে।
টাইম লয় ন?
উম চবৰে হয়তো। বাকী আজি খেলিব যাবা নে না নোযোৱা কতো?
তাৰ পৰা আধা ৰাস্তাত গৈ পেলাই যদি আকৌ বৰষুণ দি দিয়ে এনেই ৰাস্তাত ফচি থাকিব লাগিব।
উম উম।
তুমি যাবা নেকি?
নাই ৰ'বা নাযাওঁ আজি ওলাই যোৱাৰ এনে। কুৱা হেৰি নাই একো
অ।
ঠিক আছে দিয়া পিছত কল কৰিম তোমাক।
অ', ঠিক আছে দিয়া।
দে।